অ শুনিছো কি কৰিছা।
অ এই তোমাৰ এতিয়া হেৰি গা ধুব লৈছোঁ, তুমি কি কৰিছা? তুমি কি কৰি আছা? অ তুমি কি কৰি আছা?
মই এয়া ছাঁতে বহি আছো ইমান গৰম পৰিছে।
তাকে হে অ বোলো গাটোকে ধূওঁ। ৰ'দটো বেছি দিছে কাৰণে গা ধোই লৈছো। অ বাঢ়িছে বাৰু, বাকী ভাত পানী খালা নে?
উম!
ভাত খালা নাই?
পানী খালো অ'।
অ', অ'।
হা?
তাকেহে। এয়া খবৰ খাতি ভালেই তেতিয়া ন, কলেজ বন্ধ নে তোমালোকৰ এতিয়া?
কলেজ এতিয়া বন্ধ অ' গৰম বন্ধ দিছে ক্লাছ কৰা কথা আছিলে দহ দিন মান।
অ', অ'।
ল'ৰা ছোৱালীবিলাক যাবলৈ দিগদাৰ হয় কাৰণে বন্ধ কৰি দিলে আৰু এতিয়া গ্ৰুপতে ধৰা প্ৰশ্ন চশ্ন ত' দিছে আৰু ঘৰত কৰিবলৈ ছামাৰ ভেকেশ্যনত এয়াত আহাৰ পিছত চাব আৰু।
অ', অ', আমাৰ তোমাৰ হেৰি কৰিছে এই পোন্ধৰ দিন তোমাৰ ক্লাছ কৰিব। আৰু তোমাৰ পোন্ধৰ দিন বন্ধ মানে।
পোন্ধৰ দিন মানে প্ৰথম পোন্ধৰ দিন ক্লাছ কৰিব নে নে শেষৰ কেইদিন?
নহয় শেষকেইদিনহে কৰিব তোমাৰ। মই এইখিনি বন্ধ আৰু তোমাৰ এইটো ৰ'দহে দিছে যিটো মানে ক্লছ কৰিবও নোৱাৰে নহয়।
আৰু এই মাহটোত মানে কলেজ যাবলৈ দিগদাৰই ন গৰম বন্ধ। সেইটো কাৰণে দিয়ে ইমান গৰম পৰে জুলাই মাহটোত।
অ', আৰু চাইকেল লৈ লৈ ইয়াৰ পৰা তালৈ যোৱাটোও আনিছে নহয় অকলে অকলে। লগত দুই এটা হ'লে ভাল যদি তুমি অ-অকলে যোৱা বহুত প্ৰব্লেম হয় মানে যাবলৈও মান
অ'। আমাৰ মানে এইবাৰ কৰিছিলে এইবাৰ মানে ইমান ভাল ফলাফল নাপালে তোমাৰ ল'ৰা ছোৱালীও নাযায় দুটা ল'ৰা ছোৱালী আৰু মষ্টৰখিনিও ঘৰ দুৰণিত ন। আহি পেলাই ক্লাছ কৰিবলৈ দিগদাৰ কাৰণে এইবাৰ সেইটো উঠাই দিলে আৰু।
উম, দুই এটা যায় আৰু গোটেই ল'ৰা ছোৱালীখিনি গ'লেহে ক্লাছ কৰি ভাল লাগে ল'ৰা ছোৱালীখিনিয়ে নাযায়।
অ'।
উম, দুই এটা গ'লেনো ক'ত কেনেকৈ ক্লাছ কৰিব চাৰহঁত আহিবলৈও বেয়া পায় ন।
বেয়া ন দুই এটা ল'ৰা ছোৱালী পঢ়োৱাব লাগে তাতকে আৰু প্ৰশ্ন পাতিকে দি থৈয় মোবাইলত আজিকালি তো ইন্টাৰনেটৰ যুগ হয় নহয়?
অ', সেইটোৱে মোবাইলতে দিয়ে চাগে হোৱাটছআপ।
মোবাইলতে হয় আৰু সেইটো কাৰণে প্ৰশ্ন পাতি দিছে কালি দিছে মেমে কৈছে এইবিলাক কৰি আনিবা মই গম বন্ধ এদাই হোৱাৰ পিছত চাম আৰু।
অ', সেই সেইটো চিষ্টেমেই ভাল তোমাৰ যিহেতু ল'ৰা ছোৱালীখিনি নাযায় সম্পূৰ্ণকে। ক্লাছ কৰিবলৈ অসুবিধা। মোবাইলত দি দিলে এনেও কৰি নিবই লাগিব তোমাৰ এ হেৰিয়া গম বন্ধ খোলাৰ পিছত।
আৰু গৰম বন্ধ খোলাৰ পিছত চেক কৰিব উম আমাৰ ঘৰত পঢ়াও হ'ল দিয়া।
ডিছপ্লে ভাল হ'ল নাই?
কাৰ?
সেইদিনা ডিছপ্লে যে বনাব গৈছিল যাম বুলি কৈছিলা।
অ', অ', ডিচপ্লে সেই তাৰ সেইদিনাখন বন্ধ কিবা হেৰি মানে বৃহস্পতিবাৰে বন্ধ থাকে।
অ', অ', অ'।
সেইটো কাৰণে তোমাৰ বনোৱা নহ'লে আকৌ আজি যাম।
অ', অ', গৈ বনাই আনিব লাগে আৰু।
বাকী তুমি ভাত পানী খালানে?
ভাত খালোঁ খালোঁ ভাত পানী খাই তোমাৰ এই ওচৰৰ কাষৰ ঘৰতে সকাম আছে মানে। তাকে এতিয়া গা চা ধুই পেলাই তালৈকে যাওঁ আৰু গাটো ধুব লৈছোঁ।
অহ
উম
খেতি বাতি কেনেকুৱা কৰিছে নে কি
খেতি তোমাৰ কৰিছে কৰিছে তোমাৰ হাল চাল বাই থৈছে আও মাটি ৰোৱা নাই এতিয়ালৈকে হাল চাল বাই থৈছে পানীও অলপ
অ অ হাল চাল বালে চাগে
অঁ বালে বৰষুণ চষুণ নাই যে তোমাৰ পানী প্ৰব্লেম সেইটো কাৰণে তোমাৰ পানীটো যেতিয়া আহিব তেতিয়া বোকা দি দিব কঠীয়া চুঠীয়া চব ৰেডি হৈ আছে
কৈচো নহয় তোমাৰ গৰমত ইমান উৎপাত মানে কি ক'বা আও
তাকে দুদিন এই দুদিন বেছি আহিছে একদম কালি আজি আৰু তিনি দিনমান হ'ল আজি পৰহি পৰা
আজিতো ৰাতিপুৱাতো অকমান বৰষুণ পৰিছিলে দিনতটো অলপ ভালকে যাব বুলি ভাবিছিলো বৰষুণ যাক অকণমান দিলেহে তাৰপা আকৌ ৰ'দ আহিলেই
া যে যোন যাক বৰষু আহিছিলে আমাৰালো আহিচিলে কিন্তু তোমাৰ মানে আমাৰ ছাইডে ইমানকে নপৰিলে কিন্তু ই আমাৰ ফিল্ডৰ ছাইডে
অ
শুনিছা অ ফিল্ডৰ চাইডে তোমাৰ বহুত ডাঙৰ বৰষুণ মানে এতিয়া দৌৰিবলে
তাকেহে কি হ'ব নহয় মানে আচল আচলতে ভুলটো আমাৰ গাতে ধৰা গছ গছনিবিলাক কাটি মানে মানুহ থাকিবলৈ জেগা নাইকিয়া ফলত গছনি কাটি ৰা মানে পৰিৱেশটো বিনষ্ট কৰা হৈছে ন
সেইকাৰণেই ৰ'দটো বাঢ়িছে না প্ৰতি বছৰে বছৰে এতিয়া দেখিবলৈ দেখিচাই নহয় অথনি বৰষুণ যাক চেণ্টাৰৰ পৰা অলপ আগত দিলে ফিল্ডত মানে ফিল্ডত গৈছিলোঁ ফিল্ডত বৰষুণ দিলে কিন্তু দৌৰিব সৌৰিব নোৱাৰিলোঁ আও তাৰপৰা তোমাৰ এইফালে বৰষুণ নাই মানে
অঁ
আজি কালি বতৰ মহিমা মানে বুজিব নোৱাৰি যত বৰষুণ দিব ক'ৰবাত আৰু ক'ৰব ৰ'দ দিব এনেকুৱা মানে।
বাকী ভাল নহয় চবৰে
ভালেই ভালে তোমালোকৰ ভাল চবৰে ঘৰত
হেল্ল'
তোমাৰ তোমালোকৰ ঘৰত ভাল নে চবৰে তোমালোকৰ ভালনে ঘৰত চবৰে হেল্ল' অঁ অঁ অঁ ভালে ভালেই ভালেই ভালেই আমাৰ চবৰে ভাল তাৰপৰা বাকী এতিয়া ঘৰতে আছিলে ন মই শুনি আছোঁ মই শুনি আছোঁ
হেল্ল'
মই শুনি আছোঁ তুমি শুনিছা নাই মই শুনি আছোঁ তুমি শুনিছানে
মোৰ ফালেহে নেটৱকতো পোৱা নাই গাঁৱলীয়া জেগা
অ মই তোমাৰ মই শুনি আছো তোমাৰ তোমাৰ তাতহে প্ৰব্লেমব মই তোমাৰ মাত শুনি আছোঁ তুমি শুনিছা নাই
এতিয়া শুনিছো অকণমান
এতিয়া শুনিছা নে
অঁ
অ অ শুনি আছো এই তোমাৰ সেই টাৱাৰটো গাঁৱৰ গাঁৱলীয়া জেগা চাগেতো গাঁৱলীয়া জেগা চাগে তোমালোকৰ এইটো চাইদ প্ৰব্লেম চাগে
সেইটোৱেটো টাৱাৰ মিলাক মানে দুৰণি দুৰণিত আছেটো নেটৱৰ্ক আৰু মোবাইলতো ধৰা ডিভাইচ অলপ কম জোৰ ন।
অঁ অঁ আমাৰ মোবাইল নেটৱৰ্কবিলাক বহুত দূৰত দূৰত যে। আজিকালি তোমাৰ এই এটা বস্তু নাইকিয়া আছে দেখিছা নে।
ফ'ৰ জি তোমাৰ কাম কৰিবলে মানে কাম নকৰাই হৈছে প্ৰায়।
ন পাই আৰু তোমাৰ সেই ডাঙৰ ডাঙৰ টাৱাৰবিলাকৰ ফলত বহুত এটা প্ৰভাৱ পৰি দিছেনে। এই ঘনচিৰিকা চৰাইবিলাক যে,
অ' অ'
অঁ এই ঘনচিঘা চৰাই আজিকালি নেদেখা হৈ হৈছেচিনা আগতে তোমাৰ তামোল গছৰ হওক গছবিলাকত দেখিবলৈ পাওঁ ওলমি ললমি পুৰা য'ত ত'ত থাকে ন
অ আজিকালি মানে এই ফাইভ জি টাৱাৰ যোনটো ৰেডিয়াছে ৰেডিয়ছটোহৰ মানে তোমাৰ চৰাই চিৰিকতি বিলাকৰ বহুত মৃত্যু হৈছে হৈছে। ধৰা
নাইকিয়া আছে বিলুপ্ত পায় সকল হৈছে মানে
উম
উম' এ সেইবিলাক মানে।
ঘনচিকাতো আজিকালি দেখিবলৈ নাইকিয়া হ'ল। আগতে ঘৰ বিলাকতে থাকে ঘৰ ধৰা বাঁহৰ ঘৰ। আৰু এটা কথা আছিলে আগতে বাঁহৰ ঘৰ। ছিলে না সিহঁতৰ বাহৰ যোনবিলাক চুঙা তাতে থাকিব পায়। আজিকালি চব পকা ঘৰ হ'ল আৰু।
পকা ঘৰ হ'ল তোমাৰ খেৰৰ খংবিলাকত সোমাই থাকে। আৰু তোমাৰ নাৰিকল গছবিলাকত আকৌ' দেখিবলৈ পাওঁ। নাৰিকল গছৰ খুৰুঙত বা সাজি সাজি থাকে। কিন্তু, সেইটো আজিকালি নাইকিয়াই হ'ল মানে। আৰু এই ৰেডিয়াছটো জহত মানে বহুত বিলুপ্ত কৰাই হ'ব ধৰিছে নাই নাই অঁ অ বিলুপ্ত পাৰি হৈছে। আৰু দুই এটা
কেতিয়াবা আহে ক'বাপা উৰি তাত এটা দুটা দেখিবলৈ পাওঁ। আৰু উম'
তেনেকে, আজিকালি শগুন চগুন দেখিবলৈ নাইকিয়া হ'ল শিয়াল দেখিবলে নাইকিয় হ'ল। আমাৰ আগ আমাৰ জেগাতে তোমাৰ শিয়ালৰ মাত শুনিবা। তুমি শিয়াল দেখিবলৈ পোৱা মানে দেখিবলৈ পোৱা যায়। কিন্তু, তোমাৰ আজি। আজি তিনি চাৰি বছৰ পৰা তোমাৰ মানে দেখিবলৈও নোপোৱা হ'বলা মানুহে, থাকিলেও মানুহে মাৰি খাই দিয়ে। আৰু তোমাৰ যিকেইটা আছিলেও চাগৈ তোমাৰ চিকাৰীয়ে মাৰি খাই দিয়াৰ পিছত নাইকিয়া হৈ থাকিলে।
আজিকালিতো শিয়াল দেখিবলৈকে নাই তোমাৰ।
নাই নাই নাই আগতে আমাৰ ইয়াতে তোমাৰ ৰাতি হলেও পুৰা চিঞৰ বাসৰ কৰি থাকে। কিন্তু এতিয়া, নাইকিয়াই হৈ থাকিলে। বিলুপ্ত পাৰি পানী লিখীয়া হৈ পৰিলে মানে।
পোহৰ বুলি শিয়ালে হোৱাই দিলে যে গম পায়।
অঁ অঁ পুৰা একেলগতে চাৰি পাচ - হোৱা দিব কয় কয় মানুহগিলাই কয় অ সেইবিলাক মানে তোমাৰ মানুহৰ কাৰ্যকলাপ বিলাকৰ ফলতেই। চৰাই চিৰিকটি বা ধৰিকে জীৱ জন্তু চব বিলুপ্তি হ'বলৈ গৈ আছে আৰু লাহে লাহে।
সেইটোৱে আৰু চোৱা যিমানে মানে উম জনসংখ্যা বৃদ্ধি, সি পাছে মানুহৰ থাকিবলৈ ঠাই অভাৱ হৈছে ন। গছ গছনি কাটি হাবি জংঘল চপ, চাফা কৰি আৰু ধৰা মুকলি জেগাতে এইবিলাক জীৱ জন্তু নাথাকে ন।
নাথাকে অ' আৰু সিহঁতৰ জংঘল জেগাতে মানুহে গছ চছ কাটি আদাই কৰি দিছে। আৰু সিহঁত, থাকিবলৈ জেগাই নাথাকিব ন, মানুহৰ সুবিধাৰ কাৰণে। অ' অঁ শুনি আছো কোৱা, শুনিছা নাই হেল্ল'। হেল্ল ' হেল্ল'? শুনিছা নাই? হেল্ল' মই শুনি আছোঁ তুমি শুনিছানে? হেল্ল' সেনেকে মানে তোমাক মানুহৰ সুবিধাৰ কাৰণে গছ গছনি কাটি ধ্বংস কৰিছে। তাৰ ফলতে তোমাৰ এতিয়া সেইখিনিয়ে পৰি হেৰি আছে জীৱ জন্তুবিলাক নাইকিয়া হৈ আহিছে ন দিনক দিনে।